শুনিছা কোৱা
অ অ মোৰ বোলো অংকটো হেৰি আকৌ অ ইকনমিক্স খ গোটেইখন অংকই যে ত কিি কাৰণে এতিয়া বেয়া পালেও মানে বেয়া নোপাইছিলো ইমান এটা কিন্তু ভালে পাইছিলো খ অলপে গেজুৱেশন
হয়ো মই ন তেতিয়া দুবছৰ আত থ গ'ল তাৰিছত আক গ্ৰেজুৱেশ্যন আকৌ মেথছে আহি গ'ল ইকনমিক্স ত তেনেকে তেনেকে এতিয়া বেয়া নাপাও ঠিকেই পাওঁ আৰু বেছিকে কম্পিটিটিভ এক্সাম মই এতিয়া টিউশন এটাও কৰো সৰু ল'ৰা এটা তো তাৰো মেথছে পঢ়াব লাগে ন ত' মোৰ অভ্যাস এটা হৈ
ত মই যে অংকত এক বহুত মানে ম
অলপ অলপ প্ৰেক্টিচ কৰি থাকিবা ডেইলি তেতিয়া হৈ যাব কাৰণ এতিয়া যিমান কেইটা এক্জাম অংকটো লাগেই যে।
আজিকালি অংক লাগে আৰু তাৰপৰি মই মানে তোমাৰ হেৰি কিটো ৰিজনিংবোৰ।
উম
ৰিজনিংবোৰ মই প্ৰেক্টিচ কৰি আছো মানে সেইখিনি মানে এতিয়া আগৰ তুলনাত মানে মই ৰিজন বিিলাক প হৈছো মানে। সেইটো বস্তুতটো কিন্তু অং ক যে মানে একদমেই মানে কি
তুমি হে আহিলেও পোন্ধৰ ৰিজনিঙে আহি দিয়ে পোন্ধৰটোো তুমি কৰিব পাৰিলও বহুত, ৰিজনিং কেইটা বহুত ধুনীয়া লাগে কৰি পেলাই।
মই ভাল পাও মাৰ মানে ৰিজনংটো কৰি পেলাই আগতেটো মই কেতিয়া বি এ মানে ফাৰ অ নহয় এম এ কৰি পেলাইতটো এম এ পৰীক্ষা মোৰ জুনত হৈছিলে। তাৰপিছত বি এ বি এ ত মানে আগষ্ট হৈছিলে ন।
হ হা।
মানে তুমাৰ ছিলেবাছ টোতো বহুত। দীঘল মানে গুৱাহাটী ইউনিভাৰ্চিটি ত, মোৰ মানে দেৰ মাহত মানে কি পঢ়িম কি ন পম সেইতো পৰীক্ষা মানে এনেই দিছিলো যা যি হয় হয় পালে প নাপালে আকৌ দিম আৰু, ত য মানে একো বচতু বস্তুটো বুিয়েই নাপওঁ। আৰু তোমাৰ পোন্ধৰ বিছ দিনত তুমি কি পঢ়িবা আৰু ইমান ডাঙৰ এটা চিলেবাছ হয়নে, আৰু সেই চিলেবাছ তোমাৰ আহেনে নাহে পঢ়াখিনি। তোমাৰ জেনেৰেল নলেজ। তোমাৰ ইণ্ডিয়ান হিষ্ট্ৰি, ইণ্ডিয়ান হিষ্ট্ৰ্ৰীটোো তুমি জানাই আৰু কিমান কি। একদম ভাল অসমৰ খিনি ভাল পাওঁ আহোমৰ।
তুমি চাগে মনত ৰাখিবও পাৰা মোৰ একে বাৰে মই একো নাজানো হিষ্ট্ৰ্ৰী মোৰ চবতকে মাইনাছ পইণ্ট হিষ্ট্রি। মই ইমান বেয়া পাওঁ পঢ়ি পেলাই।
অসমৰ হিষ্টৰী। প কিন্তু মই তোমাৰ হেৰী হিষ্টৰী তু একদম মানে ইণ্ডিয়াৰ হিষ্টটো মানে অকল মই মহেন্দ্ৰ সভ্যতাখিনি বিষয়ে থহে পাৰো মানে বুইছা। সেইখিনি মানে অকণ অকণ মনত আছে। এইটো মোৰ হেৰি বস্তুতটো একদমেই নাই মানে আ তাৰ পৰাৰা সে সেইয়াই আৰু অ মোৰ ইণ্ডিয়ান হিষ্ট্ৰী বুলি কলে নাজানো মোৰ জল উৰি যায় বাকী ধৰা তোমাৰ এনে তোমাৰ জ'গ্ৰাফী বুলি ক'লে জ'গ্ৰফীটোও মানে অলপ ফ আছে এতিয়া তোমাৰ অসমৰ কি ৱৰ্ল্ডৰ মে অলপ টাফ আহি যায় মানে বস্তু বিলাক আৰু ধৰা তোমাৰ কিমান মাটি কালি এইবোৰ এইবোৰে আৰু তাৰাপা সেয়াই আৰু কি কবা আৰু আজিকালি একজাম বোৰতো তোমাৰ সেইবোৰ সেই জেনেৰেল নলেজ কাৰেণ্ট এফেয়াৰ এতিয়া জেনেৰেল নলেজ বুলি ক'লে তোমাৰ চচিয়েল তাৰ পৰাৰা কাৰেণ্ট এফেয়াৰ্চ এইবোৰতো হৈয়ে থাকে আৰু কাৰেণ্ট এফেয়াৰ্চ তোমাৰ চিলেবাছটোখনো সৰু নহয় তোমাৰ একে অস্কাৰৰ পৰা একে গৃহ অস্কাৰৰ পৰা তোমাৰে গ্ৰেমি এৱাৰ্ডলৈকে তোমাৰ চাব লাগে তাৰ পৰা খেলা ধূলা খেল গোটেইখিনি সোমাই সোমাই গৈছে গতিকে তোমাৰ সেইবোৰে আৰু মানে অলপ টাইম দিম ত